ছাৰ নমস্কাৰ হয় ভালে আছে আপুনি,
হয় হয় ভালে আছো মই, আপুনি কেনেকে,
হয় অ মৌ ভালে আছো দিয়ক মই মানে আজি মানে খোজ, পট জীৱনশৈলী বা জীৱন দৈনন্দিন জীৱনৰ ওপৰত, এটা আলোচনা মানে কৰিম বুলি ভাবিছিলো আপোনাৰ লগত
হয় নিশ্চয়
হয় আপুনিয়ে কওকচোন বাৰু ইয়াৰে ওপত,
অ মানে সুস্থ আমাৰ যোনটো শৰীৰ যেনেকৈ আমি ৰাখিব লাগিব, নেকি এনেকা ক মানে আপুনি কৈছে আমাৰ মানে স্বা স্থ্য আৰু আৰু কল্যাণ আৰু ন স্বাস্থ্য আৰু কল্যাণ এনেকা,
হয় মানে সুস্থ জীৱন সুস্থ স্বাস্থ্য,
হয় হয় হয় হয় হয় ত' আমাৰ ক'ব গলে আমাৰ, আহ সকলোতকৈ আমাৰ ধনী বুলি ক'লে মানে, আমি শৰীৰটো আমি যদি ধনি ৰাখিব লাগিব মানে ন মানে, কয় না ইংৰাজীত এটা কথা আছে হেল্থ ইজ ৱেল্থ বুলি ত' আমাৰ সকলোকে আমাৰ সম্পদটো হৈছে মানে আমাৰ শৰীৰটোৱে, টো আমাৰ স্বাস্থ্য বা শৰীৰটোৱে আমাৰ বহুত ডাঙৰ আমাৰ সম্পদ হয়। তো সেইকাৰণে আমি আমাৰ শৰীৰ বা আমাৰ, স্বাস্থ্যটো আমি ভালকৈ ৰাখিব লাগিব জীয়াই ৰাখিব লাগিব। তো তাৰ উপৰি আমি ক'ব পাৰোঁ,
হয় মোৰ মা মানে মোৰ সুস্থৰ মানে জীৱনশৈলীৰ কাৰণে গাখীৰ ৰান্ধিছে বাৰু এনেই এড কৰি দিলোঁ দিলো, এ কওকচোন বাৰু কি কৈছিলে?
হয় আ আপুনি যদি এইবিলাক আমি গাখীৰ বা আমি, আহ শাক পাচলি যোনটো সেউজীয়া শাক পাচলি খোৱা যায়, তো' তো' আমি মানে শৰীৰটো ভালকৈ ৰাখিব পাৰো যেনে কৈ আমাৰ আ ক'ব গ'লে আমি আমি শাক পাচলি বা আমাৰ আ- ত' এনেকাই মানে ক'ব গ'লে ত' শৰীৰটো মানে আমি বহুত ভালকৈ ৰাখিব লাগিব যেনেকৈ আমি ভাল, প্ৰটিন পোৱা খাদ্যবিলাক বা আমি ভাল, কাৰ্বহাইড্ৰেট, ভিটামিন পোৱা বাবা চৰ্বি, এইবিলাক পোৱা আমি খাব লাগিব আৰু আমাৰ প্ৰটিনটো মানে মানে আমাৰ, খাদ্যত মানে আমাৰ যোনটো দেহৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে বহুত অ প্ৰয়োজনীয়, প্ৰটিন থাকিলে আমাৰ যোনবিলাক আমাৰ মাংস, আমাৰ শৰীৰত মাংস থকাবিলাক মাংসবিলাক ভালকৈ থাকে। বা আমাক বল দিয়ে বা কাৰ্বহাইড্ৰেট আমাক- দিয়ে সেইবিলাকে আৰু ত শৰিৰটো বহুত খুব ভাল হয় আৰু।
ব্যায়ামৰ কথা ক'ব নে মানে কি ব্যায়াম কৰিব লাগে সাঁতুৰা এনেকুৱা কিবা কিবি।
নিশ্চয় নিশ্চয়। ত' ব্যায়াম বুলি শৰীৰ বিচন চাবলৈ ক'লেতো আমি আহ বহুটা আছে বহুত ব্যায়াম আছে। যেনেকৈ আমি ক'ব গ'লে আমাৰ যোনটো আমাৰ। শৰীৰৰ লগতে আমাৰ আমাৰ ডিমাগ- খণ্ড এইবিলাকো মানে ভালকৈ ৰাখিবলৈ কাৰণ আমি য়োগ কৰিব লাগে, য়োগ- কৰিলে মানে যেনেকৈ আমি- আমি উশাৰ যোনটো আমি প্ৰেক্টিছ কৰোঁ মানে যোনটো উশাহ নিশাৰ- ত' এই উশাহ বিলাকৰ বিডিং যদি যোনটো কয় ইংৰাজীত কোৱা হয় কি? ব্ৰিডিং এক্সাৰচাইজ কৰিলে মানে বহুত আমাৰ শৰীৰটো ভাল থাকে বা। আমেৰ আৰু যেনেকৈ আমি- প্ৰাৰ্থনা কৰিলে মানে ক'ব গ'লে উদাহৰণস্বৰপে আমি যেনেকে বহি পিনি বহুত- প্ৰাৰ্থোনা, প্ৰাৰ্থনা মানে যটো মিডিজচন বুলি কয় ইংৰাজীত এনেক- আমাৰ মাইনহ বিলাক মানে আমাৰ ভাল থাকে মানে আমাৰ মানে ফ্ৰেছ লাগি থাকে আৰু। আৰু আপুনি যদি শৰীৰ চৰ্চাৰ কথা কলে মানে হয়। হয় হয় হয় নিশ্চয় নিশ্চয় ত মই কব গৈ গৈ আ ক কব গৈ আছো ত এনেকৈয়ে যদি আমি আহ কাম কৰাতকৈ মানে আমি যদি ৰেষ্ট আমি জিৰণি লোৱাও মানে আমাৰ কাৰণে বহুত প্ৰয়োজনীয় হয় যেনেকৈ আমি অ, এনে ক'ব গ'লে যোনে আমি চিকিৎসকসকলে কয় যে আমি অ, কম খুব কম হ'লেও আমি আঠ ঘন্টা এনেকা টোপনি মাৰিব লাগে। বা শুব লাগে ত সেনেকুৱাই যেতিয়া মানে বেছিকৈ শুলিও বেয়া আৰু খুব কম টোপনি মাৰিলেও মানে বহুত বেয়া আমাৰ শৰীৰৰ কাৰণে ত' আমাৰ টোপনি মৰাটো বা আমাৰ খোৱাটো বহুত প্ৰয়োজনীয় হয় আমাৰ শৰীৰ ভাল থকাৰ কাৰণে। ত আপুনি যদি ভালকৈ টোপনি মাৰি আছে তেতিয়াহ'লে আপোনাৰ মানে দিনটো বা আৰু পিছদিনাখন আমি ৰাতিপুৱা উঠি বহুত ভাল যায় আৰু ন আমাৰ ডিমাক বিলাক ভালকৈ কাম কৰে ত' এইবিলাক কথা মানে হয় ত তাৰোপৰি আমি সাঁতোৰা হয় - হয় পৰিষ্কাৰ প্ৰয়োজনতা আছে আৰু যেনেকৈ আপোনাৰ সাতোৰা বা আমি যেনেকৈ দৌৰা দৌৰা এক্সাৰচাইজ বা আমি যি কোনো খেল ধূল কৰা বা আমি জিমত গৈ কিবা ৱ ৱেইট লিফটিং কৰা ওজন - ওজন বস্তু উঠোৱা এইবিলাকো ভাল হয় আমাৰ। তেতিয়া মানে আমাৰ শৰীৰটো ভাল থাকে বা আমাৰ প্ৰটিন খাই পিনি বা আমাৰ মাংস বিলাক মাচল বিলাক আমাক গেইন কৰে আৰু ন জিমত গৈ আমি যদি ওজন পঠওঁ ত' সেইবিলাক মানে সেইবিলাক হয় ত' আমাৰ চব মানে এক্সাৰচাইজ আছে বহুত শৰীৰ চৰ্চাপ কৰা বহুত তাৰ আছে।
ত' সেইবিলাকে হয় আৰু খোৱাবোৱাটো আমি বহুত ভালকৈ কৰিব লাগে তাৰ উপৰিও আমি টোপনি মাৰা বা আমাৰ যোনটো আমাৰ দিমাগটো ভালকৈ ৰখা আমাৰ যয়োগ কৰা এইবিলাক বহুত প্ৰয়োজনীয় আমাৰ
অ, পানী - পানী খোৱা ডেইলি কিমান পানী খাব লাগে এনেই
হয় এইটো আপোনাৰ এইটো ওজন লৈ কথা। আপোনাৰ ওজনতটো কিমান আছে। এ সেইটো মানে এইটো কৰি কিনে অলপ গণিত কথা আছে তাতে। অলপ গণিত ব্যৱহাৰ কৰিব লাগে। এইটো মানে আপোনাৰ ক'ব গলে উদাহৰণস্বৰূপে আপোনাৰ ওজনটো অ, আশী কিলো বা সত্তৰ কিলোগছকৈ ওপৰত আছে আপুনি। হয়-হয় অ, এনেকা কেজি আছে। তেতিয়াহ'লে আপুনি মোৰো মতে মানে মই জনা মতে এনেকে তিনি লিটাৰৰ পৰা চাৰি লিটাৰৰ ভিতৰত আপুনি পানী খাব লাগিব মানে এইটো সদায় আৰু। এইটো মই এদিনৰ কথা কৈছো মানে চৌবিশ ঘন্টাত। হয়। চৌবিশ ঘণ্টা ইমানটো পানী। এইটো ওজনলৈ কথা মানে যিমানেই বেছি ওজন হ'ব সিমানে বেছি খাব। পানী খাব লাগিব। আৰু তাতকৈও যদি লাগাতকৈ যদি বেছি খায় ত এইটোতো বেয়াই হয় ন।
হয় - হয় মানে হয় মই বাৰু ঠিক। কৈছো আপুনি মই সময়টো চাই মানে মই লগতে এটা দুটামান মইও অলপ ক'ব খুজিছো বাৰু।
হয় ঠিক আছে কওক।
অঁ ললক জব গগো ঠগ্ননগতে মানে আপুনি প্ৰথমতে ক'লে যে মানে খাদ্যটো মানে যেনে ফল মূল বা প্ৰ'টিন জাতীয় বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাব লাগে। আৰু ফাষ্ট ফুড এইবিলাক কমকৈ খাব লাগে আৰু মানে এনেকুৱা খানা খাব লাগে য'ত মানে আমাৰ বেমাৰৰ প্ৰতিৰোধক ক্ষমতাবিলাক বঢ়াই ৰাখে এনেকুৱা আৰু। আৰু আপুনি উল্লেখ কৰিছেই বাৰু আপোনাৰ পৰা মই বুজিছো যে দৈনিক মানে ব্যায়াম কৰিব লাগে। মানে খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, সাঁতোৰা এনেকুৱা ধৰণৰ। মানে যাতে মানে আমাৰ এ মানে হৃদ যন্ত্ৰটো ভাল থাকে আৰু মানে সেনেকুৱা সেনেকুৱা এক্সাৰচাইজ কৰিব লাগে। হয় আৰু আ আপুনি যে ক'লে টোপনি হয় টোপনিটো মানে মই দুই সাত আঠ ঘণ্টামান শুব লাগে।
হয় হয় নিশ্চয়।
তাৰ হয়। তাৰপিছত যদি আৰু সময়মতে শুৱা আৰু সময়মতে উঠিব লাগে। ৰাতি সোনকালে শুব লাগে সেনেকুৱা। অঁ। আৰু পুৱা বেলি অঁ মানে সূৰ্য উদয় হোৱাৰ সময়ত উঠিব লাগে আৰু।
হয় হয়।
আৰু যদি পৰিষ্কাৰ হ মানে ডেইলি নিয়মিত গা পা ধুব লাগে আৰু পৰিষ্কাৰ হৈ থাকিব লাগে আৰু চাফা হ'ব লাগে সদায়।
হয়।
আৰু যদি মই আৰু এটা নতুনকে কওঁ যে মানসিক স্বাস্থ্যটোৰ প্ৰতি অলপ গুৰুত্ব দিব লাগে।
হয় হয় নিশ্চয়।
হয়, অতিমাত্ৰা চিন্তা কৰিব নালাগে বা হতাশাত জীৱনটো মানে বেয়া কৰিব নালাগে মানে হতাশাত শাত থাকিব নালাগে আৰু এনি টাইম। অলপ উৎসাহিত হৈ থাকিব লাগে মানে।
হয় নিশ্চয়।
আৰু ইতিবাচক চিন্তা কৰিব লাগে আৰু পৰিয়ালৰ লগত পাৰিলে বা আপোনাৰ দৰে বন্ধুৰ লগত অলপ সময় কটাব লাগে কথা পাতিব লাগে। হয় আৰু মানুহে গান গাব লাগে আৰু ভাল ভাল কিতাপ পঢ়িব লাগে বা ধ্যান কৰিব লাগে। অহ দৈনিক জীৱনত আৰু আপুনি যে ক'লে ওজন হিচাপত পানী খোৱা হয় এইটো মানে ধৰি লৱক মোৰ ওজনৰ হিচাপত মই দুই তিনি লিটাৰ পানী খাব লাগে আৰু
হয় হয়।
যাতে মোৰ শৰীৰটো ঠাণ্ডা হৈ থাকে বা আপোনাৰ শৰীৰটো ঠাণ্ডা হৈ থাকে বা আমাৰ হজম শক্তি ভালে হৈ থাকে মানে সেনেকুৱা। আৰু আমাৰ কিছুমান বদ অভ্যাস থাকে সকলোৰে। মানে কিছুমান অলাগতিয়াল মচলাযুক্ত খাদ্য হ'ব। সেইবিলাক কমকে খাব লাগে আৰু।
হয় নিশ্চয়।
আৰু লগতে সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগে। মানে যাতে হয় সময়মতে খাব লাগে, সময়তে বিচ বিশ্ৰাম কৰিব লাগে, সময়তে ইনকাম কৰিব লাগে উপাৰ্জন কৰিব লাগে। সেনেকুৱা আৰু লাগাখিনি উপাৰ্জন কৰিব লাগে আৰু হয়, আৰু যদি মই কওঁ আপোনাক। সামাজিক সম্পৰ্ক ধৰি লৱক বাহিৰৰ ওচৰ চুবুৰীয়া মানুহৰ লগতো ভালকে থাকিব লাগে, পৰিয়াল বন্ধু বা সমাজৰ লগত। ভালকে থাকিলে মানে অলপ মানসিক চাপো কমি থাকে জীৱনত আৰু ইতিবাচক শক্তি যোগায়। হয়। লগতে আনক সহায় কৰিব লাগে। হয় আৰু আনক সহায় কৰিলে মানে এটা মানে সুস্থ মানসিকতা গঢ়ি উঠে আৱ। আৰু আৰু এটা বস্তু যি মই শেষৰ পিনে ক'বলৈ যাওঁ এ নিয়মীয়া ভাৱে আমি স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে মানে। অঁ যেনে আপোনাৰ অ ৰক্তচাপ বা ৰক্তত যদি মানে তেজত যদি চেনীৰ পৰিমাণ বাঢ়ি গৈছে বা চকু দাঁত বা অন্যান্য কিছুমান স্বাস্থ্য বিলাক মানে পৰীক্ষা কৰি থাকিব লাগে আৰু মানে। এতিয়া যদি মই আৰু একবাৰ গোটেইখিনি মানে সৰুকে ক'বলৈ যাওঁ আৰু তেনেহ'লে। এ সদায় মানে নিয়মীয়াত ব্যায়াম কৰিব লাগে। আৰু পৰ্যাপ্ত টোপনি মাৰিব লাগে আৰু মানসিক শান্তিত থাকিব লাগে অলপ কেতিয়াবা বাৰু ফুৰিব চুৰিব যাব লাগে। আৰু লগতে আপোনাৰ স্বাস্থ্যৰ পৰীক্ষাটো আমি শেষত ক'লোৱে। স্বাস্থ্য পৰীক্ষা ভালদৰে কৰিব লাগে অ আৰু এটা বস্তু মই যদি কও এ ধৰি লওক ওচৰতে অলপ খোজ চোজ কাঢ়িব যাব লাগে আৰু ৰাতিপুৱা অহ য'ত নেকি পথাৰ বা ক'ৰবাত এ নিয়ৰ পৰা ঠাইত খালী ভৰিৰে খোজকাঢ়িব লাগে।
সেইটোৱে হয়।
হয় আৰু আপোনাৰ অ হয়। মানে খোজ বা দৌৰিব লাগে সদায়। বা আপোনাৰ পাৰিলে জিমত যাব লাগে জিমত যাই এক ঘন্টা, জিমত সময় কটাব লাগে আৰু লগতে মানে ধ্যান কৰিব লাগে। ধ্যান কৰিলে তাৰমানে এটা আত্মবিশ্বাস বাঢ়ি যায় বা মানে বহুতো পঢ়া পঢ়াৰ ক্ষেত্ৰতো ভাল আৰু ব্যায়াম। মানে ধ্যান কৰিলে ত' ধ্যানৰ গুৰুত্ব বহুত আছে বাৰু ধ্যানৰ ওপৰতে এটা কথা থা পাতি দিব পাৰি হয়। ত মানে এইখিনিয়ে আৰু আপুনি কিবা এনে শৈশৱত ক'ব বিচাৰে নেকি কিবা।
হয় মই শেষত কও মানে শেষত এইটোয়ে কি আমি দৈনন্দিন জীৱনত আমি যেনেকৈ চলাই গৈছো বা কেনেকৈ থাকো যিমান কাম কৰিলেও বাৰু কিমান পঢ়া শুনা কৰিলেও নিজৰ শৰীৰটো আমি চাব লাগিব, যত্ন ল'ব লাগিব। যেনেকৈ আমি চৌব্বিছ ঘণ্টাত এ মানে- খুব কম হ'লেও মানে এঘন্টা বা ইমান মানে সময়তো নিজৰ শৰীৰৰ কাৰণে শৰীৰ চৰ্চাৰ কাৰণে দিয়াতো আমাৰ কাৰণে প্ৰয়োজনীয়তা আছে মানে।
টিক
তো এইটোৱে কও গৈ শেষত মানে ভালকৈ খাব লাগিব ভাল খানা মানে, মানে নিউতিছিয়ান থকা ভিটামিন থকা এই বিলাক খানা খাব লাগিব। ত তাৰ ওপৰি আমি ধ্যান কৰিব লাগিব বা আমাৰ শৰীৰ চৰ্চা কৰিব লাগিব আমাৰ টাইম বা সময়বিলাকে মিলাই কিনি আমাৰ দৈনন্দিন জীৱনটো চলাই যাব লাগিব তেতিয়াহে আমি শৰীৰটো আমাৰ ভালকৈ থাকিব সেইটোৱে কয় যে শৰীৰটোৱে আমাৰ চবত সকলোতকে মানে ডাঙৰ সম্পদ বুলি কোৱা হয় আৰু ন। আমাৰ শৰীৰটোৱে হয় হয় যদি নিজৰ শৰীৰটো যত্ন নোলোৱাকৈ যদি আপুনি অকল টকা পইচা কমোৱা কামত মানে সেই- কাম কৰ যদি আপুনি ধ্যান দি থাকে। তেতিয়াহ'লে আপোনাৰ ধ্যান দি একো লাভেই নহব যদি আপোনাৰ শৰীৰটোৱে বাছি নাথাকে। নহয় জানো?
একদম ঠিক কথা কৈছা হয়।
সেইটোয়ে আমাৰ সময়তো হৈ গৈছে ডাঙৰীয়া, হয় ঠিক আছে হয় ধন্যবাদ।
ঠিক আছে।